হেল্ল', অ' কি কৰিছা?
এই ফোনটো লাগ-কৰি চাওঁ বোলো তোমালে।
অ', অ' ভালেই কৰি, অ', ভালেই কৰিলা দিয়া কৰিলা।
লগা নাছিলে।
অ' অ', কোৱা, ভাল তোমাৰ?
অ' ভালেই দিয়াত
অ' মোৰো ভালেই দিয়া। কি কৰি আছা পিছে এ তিয়া।
বৰষুণ ধৰিছে, আচাৰ বনাইছিলো নহয়, আচাৰৰ, খিনি ভিতৰত সোমোৱাই চো
অ', তোমালোকৰ সেইটো চাইডে বৰষুণ দি ছেনি? দিব আৰু। আহ, অ' আমাৰ এইটো চাইডে নাই কিন্তু, ৰ'দেই ওলাই আছে।
অ', বতাহো মাৰিছে, অ' বতাহো মাৰিছে, বৰষুণ পৰিব, মেঘে গাজি আছে।
পুৰা গৰম তোমাৰ গম পাইছানে? বহুত গৰম। উম, আমাৰ ইয়াত নাই। অ' অ' হয়, আৰু কি জানানে এই ভাত ভাদৰ মাহত যে কয় যে, অ' হেৰি কয় নহয়, তোমা ভাদ নহয় ৰ'বা, আষাৰ মাহত নেকি ন আ আহাৰ মাহত নেকি, এ পুৰা যে হেৰি হয়য যে ভাদৰ লকেতো ৰ'দটো থাক কিবয় হয় এতিয়া, যিমানে যি নহওঁক এই মানে এনেকুৱা হৈছে তোমাৰ, এই ভাদৰ মাহত যে যিটো ৰ'দ হয় গৈ বহুত চোকা, সেই ৰ'দটো তোমাৰ এতিয়া-এতিয়া হৈছে, হয়নে? অ' জেঠত মানে বাৰশ শৰ মাৰে নহয, সেই শৰটোতকে বেছি হে গৈছে। অ' আৰু এইবাৰ শৰটো মানে বেছি কাঢ়া হৈছ কোৱাচোন, মানে, অ' আম, অ' হয় আকৌ দেই, এই যে কয় যে পৰম্পৰাগত কিছুমান ৰীতি নীতি চলি কে বুলি, সেইবিলাক ধৰি লোৱা মানে আজিৰ দিনত তো মানে চলিয়ে আছ গম পাইছা সেইটোয়ে অ চলিয়ে থাকিব তোমাৰ চাবাচোন গাও বিলাকত এইবিলাক বেছি। কি হয়। কিন্তু দেই তোমাৰ চহৰ বিলাকত। তিকে হয়নে স আচা কি কি বনাইছা পিছে
হেৰি বনালো বগৰী বনালো আম বনালো অহ আমৰো বনালো ভোট জলকীয়া আমাৰ আমাৰ প্ৰিয় নহয় জানো ভোট জলকীয়া ভোট জলকীয়া অহ ভোট জলকীয়া বনাইছো
ভালে কৰিছে।
অ ভোট জলকীয়া আচাৰতো হেৰি কৰো নহয় বি।
অ তোমালোকে বিক্ৰী কৰা মানে অ সেই এইটো গোটৰ গো। তৰ সেইটো পাইছিলা নেকি বাৰু গোটৰ পৰা যে এনেকে। যে গোট হয়। যে এনে কিবা এটা দিছিলে যে চৰকাৰৰ ফালৰ পৰা সেইটো দি তুমি। ছাৰে দিছানে।
অ আচাৰে দিলো এই চৰকাৰ।
কৰিছা অ অ সেইটো বাৰু অ সেইটোকে কৰিছা ভালেই কৰিছা দিয়া অ ভালেই কৰিছা আজি। আজাল বহুত মানুহ আচাৰ ব্যৱসায়টো।
অ আমি মানে ঘৰৰ ম আমাৰ সৰিয়হ আছে যে ঘৰৰ তেলে তেল ব্যৱহ।
ঘৰৰ তেলেৰে অ ভালে কৰিছা ঘৰৰ তেল অ ঘৰৰ তেলটোতো আজিকালি পোৱাই নাযায় ন ঘৰৰ সেইটো কাৰণে তোমাৰ মানে কিনা বস্তুতকে আৰু ঘৰৰ বস্তু বহুত ভাল। ভালে কৰিছা ভালে কৰিছা দেই। অ অ সেইটোৱেই বহুত ভাল মানে সেইটো আৰু কি জানানে লাগেও চাবাচোন ঘৰৰ তেল অলপ ঘৰত ব্যৱহাৰ। কৰিবলৈ বিশেষকে মানে দৰকাৰ হয় কিন্তু পোৱা নাযায় ন তোমালোকে এতিয়া ঘৰতে পাই আছা কিমান ভাল চোৱাচোন অ। অ ভালে
ঘৰৰে খাইছো আৰু।
অঁ ভাল ভাল ঘৰৰ বস্তু আৰু কি কবা আহ তেল আহ আহ খাও খাও বেহুৱো নহয় জানো। অ অ। সবয় নাম। বেলেগ বেলেগ যে অ আজিকালি তোমাৰ বে পেকেট কৰি কৈ বেচা হৈছে নহয়, পোৱা যায় অ' কিন্তু মানে পেকেটৰটো এতিয়া খাবলৈ ভাল নালাগে গম পাইছানে কেনেকে বা বনাইছে বুলি অ'।
বনাই আমিতো নাজানো হয়নে দেখা নাই এ এতিয়া খাৰলী-এটা কথা খাৰলি যে বেচে কেনেকে বেচে আমিতো এইটো টো ইমান দীঘলীয়া দিনলৈ থোৱা বস্তু নহয়। আমিতো নথও হয়নে? বেয়া হৈ যায় আমি এসপ্তাহৰ ভিতৰতে খাই শেষ কৰো। এতিয়া বিক্ৰী কৰা বোৰ বা কিমান দিনৰ পা বনাইছে কেতিয়াপা বা বনাইছে হয়নে? এক-এ যিটি বস্তু টো কিনি একদম নাখাবা দেই।
অ', অ' নাখাও-নাখাও মানে কি হয় কেতিয়াবা নহয় বেলেগত দেখিলে আকৌ খাবও মন যায় ন ঘৰত তেতিয়া বনাবলৈ অকণমান সময় লাগে বুলি। কিন্তু হয় কেতিয়াবা মানে কিনিছো যদিও মানে ইমান মানে ভাল লগা নাই মানে ঘৰত বনোৱাটো নিচিনা হ হ'ব নোৱাৰে হেটোয়ে। অ' আমাৰ
তোমাক অ' বাঁহগাজ-বাঁহগাজটো আছেই হয়নে, এতিয়া গৰম দিনত তোমাৰ উম পঁইতা ভাতৰ লগত বাঁহগাজ অলপ লোৱা তাতে ভোট জলকীয়া অকন লোৱা।
অ' সেইটোৱে মই আজি আজি দিনত মই সেইটোৱে কৰিছো গম পাইছ ছা পঁইতা ভাত লৈছো আলু পিটিকা তাপিছত তোমাৰ হেয়া মানে উম হেনেকে খাইছো আৰু বাঁহ গছটো কি কৰো জানানে? বাঁহ গছটো তোমাৰ আনি তেও মানে হেই কৰো মই পিঁয়াজ চিয়াজ কাটি, ধুনীয়াকে মানে ধৰা টেঙা হৈয়ে থাকে। তাতে আকৌ মই পিঁয়াজ মানে কাটি লওঁ।
হয় নেকি? অ' বাঁহৰ গাজৰ গাজৰ যে এ আধা যে টেঙা বনাই আধা আকৌ হেৰি কৰিব পাৰে নহয় আচাৰ বনাব পাৰে।
অ', অ', অ', আমাও বনাই।
অ'।
আমাৰো বনাই তেনেকৈ। আচাৰটো খাব কিন্তু বেছি ধুনীয়া লাগে হয়নে? অ' ভাল লাগে, মই মানে কি জানানে অ', অ', অ' হেটো আৰু মই মাজতে কি কৰি খাইছো টো জানানে এই মাং ঘ আনি পেলাই লোকেল মুৰ্গীৰ লগত তাতে মানে সিজাই খাইছিলো তেতিয়াও বহুত ধুনীয়া লাগে ন টেষ্ট টো অ', মানে অলপ উতলি থাকোতেই দি দিব লাগে বাঁহগাজটো খাবলৈ ইমান ধুনীয়া লাগে, চোৱাচোন একো মা-মছলা তেল নিদিয়াকে তুমি এটা মানে ইমান ধুনীয়া লাগে খাবলৈ বস্তু খিনি মানে। সচাকে কিন্তু দেই। কিছুমান বস্তু খাই কিন্তু বহুত ভাল লাগে কিন্তু তোমাৰ, মা মছলাই যে চব হ'ব সেইটো নহয়। কিন্তু ন? সাধাৰণ বস্তু দিওঁ তুমি বনাই খাব পাৰা কিন্তু বস্তু খিনি আৰু বাঁহ গাজৰ কথা আৰু ন'।
তুমি এই টেঙা, টেঙা গাজ কিনি যে টেঙাৰ গাজো দিব পাৰা তুমি মাংসত।
অ', তি তেতিয়াও ভাল লাগে ন'? এইটো টেঙা টেঙা হ'বনে বাৰু? টেঙা টেঙা হ'বনে বাৰু? নহয় ন' অ', অ', ভাল লাগে মানে আৰু সেইটোৰ সোৱাদো বেলেগ হয়, গোন্ধটো আহি থাকিব মানে ধৰি লোৱা অলপ অলপ ন' অ', অ'। মই মানে এনেকে হেৰি কৰিছিলোঁ, সিজাই পেলাই বনাইছিলোঁ। কিন্তু তোমাৰ মানে টেঙা টো দিয়া নাই। এই যে কেঁচা টো যে আহে যে সেইটোকে মই দি পেলাই খাইছিলোঁ মানে সেইটোৰ ধৰি লোৱা একো গোন্ধ নাহেই ইমান, এ টেঙাটো দি পেলাই মই তেনেকে
অ টেঙাটোৱে প্লাষ্টিকৰ বটলত থোৱা নেকি?
নথওঁ ন হ প্লাষ্টিকৰ বটলত আজিকালি একো থবই দিয়া নাই নহয়। অ কাঁচৰ বটলত থৈ দিওঁ। প্লাষ্টিকৰ টো বেয়া। অ আজিকালি অ মানে কি জানানে? প্লাষ্টিকত তুমি পানীও খাব নালাগে আজিকালি। হয় প্লাষ্টিকত পানী খালেও
অ কিছুমান যে একে টাউনত এতিয়া এইবিলাক কাস্তনৰ
অ অ সেইটোয়ে অ অ অ অ আগতেটো কাঁহৰ কাঁহিয়ে ব্যৱহাৰ হৈছে দিয়াচোন আজিকালিহে প্লাষ্টিক থিক হৈছে ন আগৰ দিনৰ মানুহে ঘৰত আলহী আহি হিলেও কাঁহৰ কাঁহী, নিজৰ ঘৰতো কাঁহৰ কাঁহী মানে খালে কয় নহয় বোলে আগতে আইতাহঁতে কয় কাঁহৰ কাঁহীত ভাত খালে বেমাৰ আজাৰ বিলাক নাইকিয়া হয়। অ কিন্তু খাব লাগে হয় আকৌ সেইটো কিন্তু হয় নেকি বুজিছানে আজিকালি মানুহে যিমান মানে চি মানে সলনি কৰি আছে বচ
অ আমাৰ আইতাহঁতে কয় কাঁহৰ বাচনত খালে বোলে ওজন বাঢ়ে মানে হেৰি আৰু অ ওজন বাঢ়ে হেনো মানুহৰ।
টোৱে মানে বেমাৰ আজ আচলতে নহয় চাগৈ সেইটো কাৰণে ভালে থাকে মানুহ অ বেমাৰ আজাৰ নহলেতো মানুহক শক্তি পায়ে থাকে ঠাকে ন কিন্তু বেমাৰ আজাৰ হলে নো মানুহে ক'ত শক্তি পাব সেইটো কাৰণে চাগৰ কয় গম পাইছা নে আইতাহঁতে আইতাহঁতে কোৱা কথাখিনি কিন্তু এতিয়া লাগি আছে এটা এটাকে অ আছে আক অ বহুত আছে বহুত আছে এনেইতো তেওঁলোকে এনে কথা কোৱা নাছিলে আৰু ন এনেই নক হয় নহয় অ তোমাৰ পৰা কিবা এটা অ তোমাৰ পৰা কিবা এটা বতাহ আ কি আছে মানে অলপমান বতাহ মাৰি আছে বুলি কৈছা যে তোমালোকৰ তাত সেইটো কাৰণে বতাহতো বহুত বেছি বেছিকে মাৰিছে মই বুজি পাইছো বুজিছা আমাৰ ইয়াত একেবাৰে নাই
অ আমাৰ বতাহ মাৰিছে
তোমাক যে আমৰ আচাৰ যে বনোৱা আমাৰ ঘৰৰ আম দি বনোৱা নে কি কিনি আনা আমটো আৰু ঘৰৰ আমেই দিয়া আৰু তোমালোক অ অ অ অ সেইটো দি পেলাই বনোৱা মানে বস্তু খিনি চব তোমালোকৰ ঘৰৰ এতিয়া তেল ঘৰৰ ধৰি ল হয় অ ভালে হৈছে নহ'লে দিয়া ঘৰুৱা বস্তু মানে ধৰি লওক মানুহে নিবলৈও
অ নিবলৈ ও ভাল পায় আক
বোলো ভাল পাই আমলখিতো টো আ চা বনাব পাৰি চাগৈ ন আছে ন অ তুমি এটা কাম কৰিবা এবাৰ তোমালোকৰ খিনি আচাৰ খিনি খাই চাম ন তুমি আহিলে লৈ আহিবা নহলে পেকেটিং বিলাক কৰি যেনেকে আনা তেনেকে এটা এটা পেকেট চবৰে লৈ আহিবা ন ৰাখিম তেতিয়া ময়ো তেতিয়া আমাৰো অ অ তেতিয়া মানে কি জানা অ সেইটোৱে আৰু তুমি আনি আৰু তুমি আনি দে তুমি অলপ বেছিকে আনিবা তেতিয়া মানে কাৰোবাক লাগে যদি ধৰি লোৱা দিবও পাৰিম লগতে বেলেগেও যদি খাই চাই ভাল পায় তেতিয়া মানুহ
অ', ভাল হ'ব আকৌ, অ', তুমি ভাল কথা কৈছা কিন্তু।
ধুই লোৱা, অ', তেনেকে লৈ আহিবা তুমি পাৰিলে। মানে, যিহেতু চোৱা, চিচাৰৰ সেই টেমাতহে লোৱা তুমি, হয় নে নহয়? চিচাৰ আচাৰৰ টেমাত থ'লে মানে কি হয়, সহজতে মানে হেৰি নহয় আৰু বেয়াও নহয়, তুমি তেতিয়া লৈয়ে আহিবা, দুটামান বেছিকে।
অ', অ', নিম দিয়া।
পাৰিম মইও, বেলেগক অ'। অসুবিধা হ'ব তেত। এতিয়া আৰু খায়ো চাব পাৰিব ধুনীয়াকে অ'। আৰু তোমাৰো সুবিধা হ'ব, গ্ৰাহকো বাঢ়ি যাব। তোমাৰো ন'তুমি, অ', অ', সেইটোৱে, তুমি যি অ' সেই সেইটোৱেই, মানে তেল। যিমান মানুহে চিনি পাব। তোমাৰ হেৰিটো ন', সিমানে ভাল হ'ব তোমাৰ। চৰকাৰে কিবা এটা দিছ এতিয়া ন', আমিও কৰি দেখালে। ধৰি লোৱা, আমাকো পিছলৈ আৰু কিবা সুবিধা এটা দিব, নহয় জানো? সেইটোৱেই। তেনেকুৱা সুবিধা পালেহে আৰু ন', কাম কৰি সুবিধা নাপালে কি হ'ব? হয় নে নহয়? তোমালোকৰ ফালে এনে চেক, মানে, হেৰি গৈছে নে? মানুহ গৈছে নে? চাবলৈ, কি কি কৰিছা, কি কি নাই। আহে ন'? অ, আমাৰ এইফালে কিন্তু এ আহা নাই। কিন্তু এতিয়ালৈকে সম্ভব আহিব চাগৈ দেই, এনেকুৱা। এতিয়ালৈকে কিন্তু আহা নাই। অ', আহিছে ন'? অ', অ', দিয়া বাৰু হ'ব দিয়া ন?
অ', দিয়া হ'ব দিয়া। অ'।